হেল্ল'
হেল্ল'
অ কি কৰি আছ?
হেল্ল'
হেল্ল'
হেল্ল'
শুনিছ নে
আহ এতিয়াহে কৈছো মাৰটো
কি কৰি আছ
অ ভাতকেইটা খাই ললো ভাত খাই পেলাই এতিয়া বোলো কথিয়া দুটা মান ৰুলোঁ
অহ মোৰ এনে, এনে আছোঁ। অহ অহ কেই বিঘা লগাই হল
পাঁচবিঘা লগাই হ'ল তাৰপিছত আকৌ এতিয়া পাঁচবিঘা আছে সেইকন এতিয়া গোটেইখিনি একেবাৰেতে বোকা দিলেগে মাহে বৰষুণ নাই মাটি শুকাই যায়গৈ তাকে বোলোঁ অকণ অকণ দি দে দুবিঘা বোকা দিব দিছোঁ এতিয়া তাকে কঠিয়া ৰুম বোলো অলপ
হয়
ঘৰতে আছে বাৰী কঠীয়া বাগী চবে পথাৰত আছে।
অ কঠীয়া কি ঘৰতে
এয়া ঘৰৰ বাৰী পিছফালে সেইখিনি আগতীয়াকে পেলা হেৰি যোৱাবাৰ আকৌ পানী বেছি কাৰণে ধান লগাব নোৱাৰা হলে এবাৰ তেনেকুৱা পানী বেছি হ'ব ক ধান কাটি লগতে লগাম বুলি সে আগতীয়াকে পাৰাও সেয়াও কঠিয়া, পানী অকণ অকণ সোমাইছে বুলি কৈছে পথাৰত হলো ৰাতি মাতি আমাক পোৱা নাই কথা
অ পানী বাঢ়িছে জানোঁ।
এ অকমান সোমোৱা বুলি কৈছিলে ইমানো সময় নাই চাগে
অহ তই
পানী বনোৱা নাই
ভাত পানী বনোৱা নাই মা আৰু কাপোৰ অলপ ধুই আছে বনাব আও এ গৰমত কি কিবা কিবি খাই উঠিছোঁ মই গেলা কাৰণে
শুই উঠা দেৰি হ'ল মানে
শুই উঠাও দেৰি হৈছে গৰমত কালি দেৰি হলে বিয়া ঘৰ তাৰ পৰা আহি আঠটা বাজিলে ঘৰ আহি পোৱা নাই ইমান গৰম হয়। অ আজি ঘৰ চৰ মচি দিছো অলপ মচি গলে অকমান বাহিৰতে আহিছোঁ আৰু বতাহ খাই বোলে।
উ বতাহটো মাৰিয়ে আছে তেনেকে
উম ঠিক গৰম আজিও তেনেকে গৰম
ৰাতিপুৱা নোৱাৰা হৈ থাকিলোঁ আজি মোৰ আজি নোৱা নোহোৱা এতিয়া কাপোৰখিনি চিলাই পেলাই বোলো বুধবাৰলৈ লৈ যাম আৰু বুধবাৰলৈও এতিয়া মিটিং নহ'বই----। অ এয়া হেৰি উদ্যমিতা সেয়া ট্ৰেইনিং ছয় তাৰিখৰ পৰা হ'ব বুলি আকৌ আঠ তাৰিখলৈ--। দিল্লী।
দহ হাজাৰ হেৰিয়ত পঁচিছ হাজাৰটো---।
অ সেইটো কাৰণে---।
ট্ৰেইনিঙত যাব লাগিব নেকি---।
অ তিনিদিন হ'ব ট্ৰেইনিং আকৌ---।
তেতিয়া হ'লে কেই তাৰিখৰ পৰা------। উ
এতিয়া সেইত এ মিডিস্মিতা মেমে হেৰি দিছিলে সাত তাৰিখ বুলি দিছিলে এতিয়া---। ছয় তাৰিখৰ পৰা হ'ব বোলে ছয় সাত আঠ আাঁঠ।
তহতৰ এয়া হেৰি পোৱা নে নেকি উদমিতা আঁচনি মানে পঁচিশ হাজাৰ টকা দিয়া। ট্ৰেনিং হব মানে।
অ অ এতিয়া পয়সত্তৰ হাজাৰ দিয়া নাই জানো। পয়সত্তৰ হাজাৰটো দিলে নহ। মই বৰ্ণালী ব ববী গোটেই সোপা পোৱা নাই। তাৰ পিছত বৌ পোৱা নাই জানো বৰ্ণালী জ্যোতিপ্ৰসাদ। পল্লৱ গোটেই কেইটা পালে অ ক। সেইকেইটা এতিয়া পালে পাই পেলাই এতিয়া হেৰি আকৌ কোনটো চেক্টৰত দিছিলে সিহঁতে কাম সেই চেক্টৰ অনুসায় ট্ৰেইনিং হ'ব তিনদিন এইটো ট্রেনিং শেষ পোৱাৰ পিছতহে পচিছ হাজাৰ আকৌ সোমাই দিব।
তেতিয়াহলে বুত।
বোধবাৰলে নহব নেকি। বুধবাৰলে মিটিং নহবই।
অহ। ত চাগে গ্ৰুপত দিব হয় নহয় নহলে বা নহয়।
অ গ্ৰুপত দিব মেছেজ।
উম গম পোৱাই নাই আ ক।
এই হেৰিহে মেছেজ আহিছিলে মেছেজ আহোতে চাইছো মই। এ কালি হেৰিখন বনালে। চাংখন বনালে ছাগলীজনী তাৰ পা আনিবগৈ চাগে এনে। চাৰিটা এচটাকে আছিলে কালি এটা বনালে। এখন হলে বনাই। অহ। গোটেই কেইজনীক চাং পাতি দিয়া গৈছিলে এতিয়া আৰু এখন খালি বনাই হলাও লৈ আহিব হবলা।
ফোন অ ভিনিয়ে কৰিছিলে।
কাক ফোন কৰিছিলে।
নহয় কৈছিলে ন নিম বুলি। নিয়াই নাই এতিয়ালৈ কিমানত বা দিয়ে গম পোৱা নাই নহয়। আহিব দে দিয়া অ।
আধিহে বিকি নকৰে ন।
আধিহে।
অহ বাইদেউৱে বোলে বিক্ৰী কৰিব দিয়ে। বাই বাইদেউ বোলে বিক্ৰী কৰিব দিয়া নাই আকৌ। সেইটো সচৰ ৰাখিব দিছে বোলে। সেই মানে চাপৰ বহুত খাই বোলে আমাৰ এই কেইজনী চাপৰ নাখায় যে।
খাই চাপৰ খায় মাকৈ খায়। খাই খাই চেলেং পেলংকে এতিয়াও মানে ওখ জাত যে।
উম।
তো আৱ ঘৰত দিয়াজনী আকৌ ভালে আছিলে। এজনীহে অকমান হেৰি আছে আৰু ওখ আও
উ মাকই সোপা এনেই শুকাই গলগে একোৱে কৰিব নাপালো আও এতিয়া অহা বাৰলে কাটিয়ে কাটিয়ে
এ ঘাৰটো কৈছিলি নে বাকৰি লগাটো গৈছিলি
মাকৈ লগাটোৱে লগাই পেলাই বোলো চাইলেছ বনাম আৰু এতিয়া কাটিব সময় নহলে ইও কৰবা এনে গল পাত সোপাহে
পাত অ এ ঘৰতে কৰিলিগে যে পাত থবা ছিগি ছিগি তাৰ পিছত ছাগলীক দিব পাৰিবি ধুনীয়াকে
সে সেনেকে কৈছিলো আকৌ পাত খোপা নাখাই আকৌ এতিয়া ও শুকাই গলগৈ চব আছে দুই এডাল কেঁচা হয়
আকৌ সেই বান্ধি দিব লাগিব ৰছীদ পট পেলাই দিলি নাখায়
অ
ওপৰত বান্ধি বান্ধি দিলেহে খাব মানে
উম এইকেইজী এইকেইজী সেইকাৰণে নাখালে নেকি ছাগত তলত দিয়া কাৰণে কাটিপেলে দি দিলে নাখাই দোঅ মুঠা কৰি পেলাই বান্ধি বান্ধি উপত দিয়া হয় চাগে খালে হয়।
অ বাহডাল পুতিবলে বান হে ঘা দিয়ে সেইখিনিতে বান্ধিবলৈ
তাকেতো বান্ধি পেলৈ দিয়া হয় খালে হয় চাগে সেইটো গমেই নাপাওঁ আকৌ নাম বান্ধাকে তেনেকে কাটি কাটি দিয়া গ'ল আৰু
অ ছাগলীয়ে আকৌ পোহিলে তেনেকে উ
আকৌ তেনেকে ওপৰত দিয়াই যায় মাজতে আকৌ নেপিয়াৰ কিনি আনি লে খোৱালে এই ওচৰতে মানুহ এটা নেপিয়া শিনি গৈছিলে নহয় এ হেৰিহত তৃষ্ণা হতৰ এ সে মানুহ ৰাজহুৱ তাক খোৱাকে সে কৰিছিলে পথাত পথাৰত মাকৈ খেতি তাপাহে কিনি আনিছিলে আওঁ
অ অ
এ হেৰি হলে কি খাই জানো ছাগলী লেট্ৰিন কৰিলেজে
ছাগলী লেট্ৰিন কৰিলেগজে
উম পানী পানী এজনীও অ এজনী আ কৰিছিলে বলে প্ৰতিখন লেতেৰা হৈ আছে এই ডাঙৰজনী একো জানি
আগতে আগতে হেৰি কৰা দিশ দেখিছিলো এয়া কি আইতাকাকে পফুৱে মচা যে বস্তা সি বস্তা তাজে
অ
পু পেলাই সেই কলপাতত দি পেলে খোৱাই দিয়া দেখিছিলো আজিকালি ডক্তৰৰ তাত গ'লে ঔষধ দিয়ে দেখোন
অ এনেই হেৰি দিলো এই খোৱাৰ পিছত পাত খালেও ভাল হয় বুলি কয় কোৱা গছৰ তাত দিয়াই গৈ আছে গল আ আজিহে হৈছে তেনেকে আকৌ খিনি দিব লাগিব এই টেবলেটে দি দিয়া টেবলেট খালে ভাল এইটো কথা কৈ আছে হেয়া লৈ আছিলো টোপনি পৰা উঠিলে তাকেহে খোৱাই লৈ আছিলো খোৱাৰ লগে মই ঘচকে উঠিলো মোৰতো ঘ খাই গ'ল আকৌ তাক টোপনি নিয়া মইতো টোপনি গল আৰু বৰষুণো দিলে আও।
অ, কিমান সময়ত বৰষুণ দিলে।
ৰাতিপুৱা - ৰাতিপুৱা বৰষুণ দিলো এতিয়া আকৌ ৰদ খাটাং টাং
অ',
ভাত পানি বনোৱাই নাই।
নাই বনোৱা নাই বনাব আই দিয়া মই ব আ দে অং গ ডেহাজনীও খাব দেৰি হব সিহতে কিনে বনাই বনাই থাকিব আও।
অহ, কুকাৰতে বহাই দিলেই হ'ল।
অহ, কোকাৰতে বহাই দিব লাগিব আও ।
অ কঠাল গুটি - কঠাল গুটি আলু ভাত । কেৰেলা পিটিকা আইতাকে দালি বনালে ।
সেই পানী দিয়া ভাতে খাবলৈ মন যায় ।
এহ আকৌ গৰমত পানী দিয়া ।
কেনটা দালি চ
দালি সোপা খাব মন নাযায়তেও দালি বনালে এতিয়া উপায় নাই । উম, উ
কত গ'ল হেই দেহা ।
এয়া কঠীয়া ঘলিব গল কি মই বোপাক ধৰ মই কেইটা ম‌ই তাৰ বোলে কঠীয়া ঘঘলিবা হেপাহ লাগি আছে ।
ডাঙৰ গাভৰু হলেই
অ, আৰু এটা হৈ আছে। এ নোৱাৰা হয় উঠিছে সেইটো কি ভাল না বেয়া নাই এতিয়া জানো । নোৱাৰ হোৱা দশ দহ দিন হৈছেহে এতিয়া আকৌ মানে গা গৈ আছে সিয়ে কালি কান্দিলে ভয়তে ভাল হ'বনে মোৰ কিবা হৈছে নেকি বোলে।
অ, সুধিলে নেকি?
তাকেইতো সেই তেইশ তাৰিখে হৈছিলে হয় পেলাই ধৰ দহ দিন হলেই । এনে ছয় সাত দিনলৈ ওলাই আছিলে তাৰপিছত আকৌ ভাল হল দহ দিন তাৰপিছত দহ দিন এঘাৰ দিনৰ দিনাখন আকৌ ওল আছে আজি ওলাই আছে তাকে সেই কান্দি আছে । ভাল হ'ব দে নহয় বুলি পেলাই। মোৰ বোলো তেতিয়া কমকে গ'ল চাগে আৰু।
অ, দে - অ, দে অকমান গৈছিলে বাও।
ছিলে অলপ কম বেছি পৰি তেতিয়া মানে হেৰি গৈছিলে এ চেগ খোপা এ কোলা - কোলা যে সেই সোপা গৈছিলে পনীয়াকে যোৱা নাছিলে আৰু এতিয়াহে পনিয়াকে গৈ আছে ।
অ, ইচট্ৰেফ্ৰি লগাব দি।
হ দিছোয়ে
অ, ভাল হ'বগে নহব ভালহে বেছিকে গ'লে আ যদি বেছিকে যায় ন
উম, নহয় এতিয়া সেয়া তেতিয়া ভাল নগৰলে আৰু এতিয়া বোলো গৈ আছে আজি দুদিন হৈছে কালিৰ পৰা গৈছে বোলে । আজি দুদিন আকৌ কাইলৈ বোলো ভাল হ'ব আ
অ',
হয় চাই লও বোলো এবাৰ। উম, সেই বোলো পৰিষ্কাৰ হৈ গৈছে ভালেকে আকৌ ।
এমাহ হলেই ন।
উম,
অ আমাৰ হোৱা পিছতে হৈছে যেতিয়া
উম গোসাঁনী কি কৰি আছে তাত ধান লগাব মন কঠীয়া তুলিবৰ মন আইতাকে ম‌ই বোলো গধুলি যেতিয়া এলাহ লাগিব মই উঘুলিম আৰু অ উম-উম কিয় উভলিব তাৰমানে উম বহে সেই চুচৰি যাবা খোজে আৰু নধি খাই যোৱা
দে হ'ব দে মই কাম এটা কৰি আছো আৰু
অঁ-অঁ
উ